হেল্ল' কি কৰছা?
এ আছো ৰ, এ ৰাস্তাৰ ফালে আহিছো অলপমান ইমান গৰম ভি
অ মই বিচনি মাৰি আছো ৰ ইমান গৰম ভিতৰতো থাকব নোৱাৰা গৰম হৈ গৈছি বাহিৰতে বিচনি মাৰি আছো চোতাল
অ।
এটা কাম কৰিবি?
কি?
ফুড চেলেঞ্জ কৰোঁ বল।
কোনদিনা?
ৰবিবাৰে বা একেদিনতে কোনদিনা কৰিব গুনু টিউচন, স্কুল বন্ধ থাকে।
ৰবিবাৰে কৰিব লাগিব কৰিলে।
অ'! কৰিব পাৰি আৰু মোৰো কেইটামান লগৰ আপি অহা কথা আছে না। সিহঁতে আহিব আহিলি কৰিম দে।
উম, হ'ব দে। হেৰি কেইজনমান থাকোঁ।
কেইজন মানে, মোৰ লগৰ আপি দুটামান, দুটা অহা কথা আছে।
উম!
সিহঁতে দুটা আহিলি সিহঁতে দুটা তই, মই গুনু আৰু আমাৰ বকু মা মাতি দিম।
অ'!
অ'!
এনকে হ'লেও পাৰিলোঁ কৰবাত। কি কি কৰবি?
কি কি কৰিম মানে, তোৰ হেৰি আৰু
হা?
কি কি কৰিম মানে, হেৰিৰে আৰু এই ম'ম' কিনি আনিম, চাওমিন ঘৰতে বনাম, মেগি বনাম তাৰপিছত এই সেই তুৰ্কি বুলি কয় হেৰিয়ে চব চানা মিক্স কৰি পিলে
ঘৰতে বনাম।
তাৰপিছত ফুচকাও ঘৰতে বনাম। তাৰপিছত কণী চিপছ
পাঁচ, ছয়টা মান আইটেম থাকিলে
অ'! ওলা। চিপছ কৰিম তাৰে পিছত চানাটো থাকিব, চব মিক্সাৰ, ম'ম' কৰিম। তাৰে পিছত, মেগী, চাওমিন
পাৰি কৰিব। মই চাওমিনটো বনাম, চাওমিনটো ঘৰত বনাম ফুচকাতো ঘৰত বনাম, তাৰপিছত মেগীও ঘৰত হ'ব চানামিক চানাটো ঘৰত হ'ব।
কিনি আনিম আৰু। ম'ম'টো যিহেতু কৰাওঁতে অলপ টাইমো লাগে। ম'ম'টো খালি কিনি লৈ আহিম।
পাৰি কৰিবা। এই একদিন যে কৰিছিলোঁ সেই দিনাখনে ইমান ভাল নালাগিল। মানুহো বেছি নাই।
আৰু আমাৰ বস্তু আইটেম গিলাও কম।
উম! মই ইমান দৌৰা, দৌৰি নকৰোঁ। এটা, এটা হেৰি কৰি।
আৰু কি জানা না মিলাব লাগ- হে মানে সেই অলপ মানে দাউতটা যাতে জাগা ভাল সমান চাই।
উম।
কেইজোপা খাল।
আমি হেৰি কৰিম এইবাৰ এবাৰ দৌৰা দৌৰি নকৰো বটল এই ভৰ্তি বটল পানীৰ বটল এটা টেবুলত ঘূৰি দিয়ে যাৰ ফালে মুখখন পৰে সিফালে মানে চেলেঞ্জটো।
অ ৰস পেপাৰ কৰিও কৰিবা পাৰি ৰক পেপাৰ বোলে ৰ- পেপাৰবোৰ হেৰিটো এংকে।
তো সহচ।
অহ।
সেইটো কৰিব পাৰি চাওঁ যোন। টো সহজ হয়। কাৰণ চোতালখন সৰু ন ডাওৰা। দৌৰা কৰবা নোৰা।
হাতপাল। ভাল অলপ ডাঙৰ জোগা হ'লে কৰবা ভাল।
তাতে আৰু বৰষুণ পৰি পিছল হৈ আছে গতে।
এ মই পলো বাথৰুমত আহা পালি উম যি পিছল। খাইছো বাথৰুমত তাৰ পিছত আৰু ধচছো পিছত হেৰিত। বাথৰুমৰ হেৰিে নপঢলো ইমান। পিছাল হৈছে যি
মইও কালি কুৱাৰ পাৰত। পৰচু পৰি কিনে হাতত দুব পাইছো অলপ।
অ ম তোক যি ভাইট বাৰ্থডত যি কুুৰ্তাটো দিছিলো পিন্ছা না নাই।
যাওঁ ছিলাম আৰু পিন্ধিম।
পিন্ধি কেতিয়াবা মকো পিন্ধা দিবি।
হ'ব দিয়ক পিন্ধিবি। কাপোৰ আছে চিলাবা লগা বহুত চিলাবা হে সময় পোৱা নাই।
অ সেই লগৰপি যি মোৰ কাপোৰ চিলাব আছিল চিলালি নে কি তই?
উম তাইৰ আধা হৈছে চিলোৱা আৰু আধা আছে এই তাইক এইিবাৰ ফটো এটা দিম কৈছিল তাইক বোলে লং পেণ্টৰ পৰা মই স্কাৰ্ট বনাই দিবা লাগে মই কৈছিলো হ'ব দে দিম ফটো এটা দিবি কেনেকুৱা মানে হেৰি লাগে। তাৰ পিছত দিম। কৈছিল তাৰপিছত তাই দিয়াই নাই এতিয়া মই কাটি দিম বেলেগকৈ তাই পচন্দই হ'ব কাটি উঠাৰ পিছত মই আৰু কেনেকৈ হেৰি কৰিম।
তাইক মাতি বিনে কাটবি তাইক মাতি।
কে মোক বুজে দিছি হ সেনেকে মানে কি? বস্তুতো নিমিলে।
তাইক মাতি পেলাই তাই থাকংতে তই তাইক কেনেকে টাইপৰকে কাটিবা লাগে সেইটো সুধবি সুধি পেলাই কাটি তাইৰ আগতে কেনেকে লাগে কটা কাটবা
উম তাইক মাছ ৰ কালি লগ
নোৱাৰা যদি সেই নকৰিবি দাইক কৈ দিলে বেয়া হোৱাত য়েছ
উম সেইকাৰণে আৰু কি কাপোৰ চিলা দিয়ে আমাৰ ওচৰৰ মানুহ কাপোৰ চিলাই পইচাই নিদে
অঁ সেইটো
এতিয়া এনেও মানে কি এনেও মানে মই এশ টকা হ'লে মই এশত টকা হ'লে মই লওঁ পঞ্চাশ টকা তাৰে সেইখিনিও মানুহে দিবা নোখোজে
অঁ এনে দে কাষৰ হলি সেনে হেন কৰে অলপ
সেনেকে আৰু চিলাব ভাল নালাগে না মূৰতো কষ্ট হয় ভৰি বিষ হয় বা
উম ত কবি বোলে মোৰ সুধ তাত দামখিনি দিবা লাগিব মোক সেনকে কবি আৰু কষ্ট হয় না সেনেকে কবি
অঁ কলো কথা নুশুনে মানে এ যত মই আহ আশী টকা হয় তাতে ল চল্লিশ টকা এশ টকা হ'লে লও পঞ্চাশ টকা সেইখিনিও মানুহে দিবা নোখোজে
কাষৰ চুবুৰীয়া ছোৱালীৰ সেনেকুৱা হয়য়ে
হাঁ
আকৌ চুবুৰীয়া কাপোৰ চিলালি সেনেকুৱা হয় ময়ো সেইকাৰণে কাটিংটো শিকিম বুলি ভাবছিলো শিকি থবা লাগিব ৰ কিবা কিবি আৰু
শিকি থবি শিকি থবি মেচিন টো চলাবা পালি বাকী খিনি টেনচনাই আজিকালি সহজ ইউটিউবত চাইও কৰিব পাৰি আৰু ত কম চে কম নিজৰ খিনি গা চা ফিটিং কৰা কৰি এই খিনি কৰিবা পাৰা এতিয়া বেলেগত তাতে যায়।
কাটিংটো সফালিব লাহেকে
উম বেলেগ ত তই যাই কেনে যদি তই চিলাবা যোৱা কুুৰ্তা এ তটা বিশ টকা ত্ৰিশ টকা লাগে আৰু ইফালে যদি দহি পিঠা তই এখন চাদৰ গুঠি দিলে ক'বা লাগিলে বেছি নহলেও এশ টকাকে হ'লেও ধলো আৰু তই যদি চাৰিখন গুঠা পাৰা চাৰিখন টকা।
আহ তই সেনেকে সেই কৰিব পৰা শাে গলি তই তই চিলাই ফলে প্ৰতিক কেইটাত। তই মোক গাত থাক লকি দিবা পাৰা সেনেকে।
উম দিম ৰ মোৰটো আছে দুখন মান মোৰ আছে।
চোন ধৰণ জেঠি মাহ শিকে দিছিল না
উম হেৰি কৰিবি তোৰ প্ৰজেক্ট খিনি কমপ্লিট হলি মোৰ দুখ খন আছে এখন ৰিহা চাদৰ আছে এখন বেলেগ এক্সট্ৰা আৰু চিম্পুল চাদৰ আছে। আৰু কেতিয়াবা মন্দিৰ-চন্দিৰ গেলে সেনেকুৱা বিলাক পিন্ধি ভাল লাগে না সেইকাৰণে মই তোক দি দিম। তই প্ৰজেক্টটো চেচ হ'ল দৰকাৰ হলে ত এফালে তই গঠিবি, একফালে মই গাঠিম।
অ হ'ব দে। আনবি গাঁঠি দিম দে।
ৰ পৰাও পাও না তেতিয়া দিব পাৰিম। ত এতিয়া উ এশ টকাকে হ'লেও কথা নাই। তেতিয়া দুখন তিনখন গাঠলি তৰ খৰচটো অলে থাকব'।
অ সেই কাৰণে ত।
হ'ব দে। এইবাৰ পালে মই আনি দিম। তোৰ আৰু প্ৰজেক্টো কমপ্লিট হৈ লওক।
অ দিবি গাঁঠিম যাই আৰু মই যি গাথিম গাঠিম আৰু মই যে তহঁতৰ জেঠিমাক যে কুৰ্তা এটা চিলাবা দিছিলো চাদৰ এখন আছিল চিলে ছি নে নাই?
নাই চিলোৱাই নাই নেকি। মাৰ মেখেলা চাদৰ যে চিলাবা দিছিল সেইযোৰে চিলাই আছে। মানে কালি গোঠা কমপ্লিট হল কিজানি। আজি চাগে ব্লাউজ টো চিলাব নেকি সেইকাৰণে নাহিল।
অ আহিম কৈছিল দেখোন।
ঘৰত আছে এ যে কাম কৰি আছে নহলি, অলপ ভাগৰ লাগিল কিজানি এতিয়া গধূলি ব্লাউজ
অল বুলি কৈছিলি আহা নাই নেকি?
হুম?
ওলাই আহা বুলি কৈছিলি? আহা নাই?
নাই।
নহয়।
উম।
অ সেইটোয়ে। ময়ো সেই হালধীয়া কালাৰৰ এখন চাদাৰ দি পঠাইছিলো। চিলাই দিম বুলি কৈছিল। এতিয়া লৈকে দেখোন চিলাই দিয়াই নাই।
অ। হে সেই কাপোৰ চিলাই থাকা কাৰণে চাগে চিলোৱা হোৱা নাই।
আহ
উম, সেইকাৰণে আহা নাই কিজানি আৰু সেই তই হেৰিত ৰবিবাৰ মান লৈ এনে আমাৰ ঘৰত গৰমৰ বন্ধ দিলি ৰবিবাৰে ৰবিবাৰে যাবি। মেচিন টো চলোৱা শিকেই দিম মই।
বেজি-চেজি লৈ যাব লাগিব। আকৌ বেজি-চেজি আৰু কত পাম এতে?
অ বেজি পায় নহয়? অ এক পেকেটত ত্ৰিশ টকা ল'ব। দছটা বেজি থাকে। এক পেকেট লৈ আহিবি কাৰণ
তে এইবাৰ একবাৰত লগত গেলি লৈ আইব লাগব ৰ।
কাৰণ তই প্ৰথম মেচিন চলোৱা শিকিলি তই তোৰ মোটামুটি দুটা তিনটা ভাংবয়ে বেজি। আৰু পুতুককে নাপায় সেই নম্বৰ। বেজি ডাবল মেচিনত বেজি হে চবতে। পোৱা যায় চেম্পুল মেচিনো ইমান নাপায় না।
অহ
সেইকাৰণে আগ তাকে ৰেডি কৰি লৈ যাব লাগিব।
আনবা লাগিব ৰ আননি শিকবা লাগিব এইবাৰ কিন শিকিম শিকিম শিকিম শিকিম শিকাই নহয় দেখুনে শিকবা যাম যাম যাম যাম উল্টা হৈ যায় ৰ।
উম। অ সেই কৰিবি যাবি এই মই তোৰ লগত দুটাকো মোক। কৈছিলো এনে মই গৰমৰ বন্ধত ঘৰত থকা সময় কেইদিন আহিবি সিহঁতে কৈছিল তাৰমানে বাইদেউ মোকো শিকি দিবি মই কৈছো হ'ব দে আহিবি শিকাই দিয়াতনো কি যাব।
অ পাবা শিকাই দিবা।
আ লৈয়ে আহিবা দিছো মই কৈছো কি বা। কি একোনালগে বেজী লৈআহিবি কেৱল তহঁতে মই শিকি দিম।
সি সহঁতক লক চক হলি পাৰি যাম ৰ।
মোক তাই কৈছি তই যাবি নে সুধি। য মই কৈছো তাইও আহিব তোমালোককও আহিবা একেলগে দু গোটেইখিনি দুইটাই শিকি ল'ব পাৰিবা মই এটা এটাকে শিকি থাকাতকে।
অ মই মেচেজ দিম ৰ মেচেজ দিম মেচেজ দিম। বলেগ কৰিবা লাগিব সুধবা লাগিব।
ওম।
সুধবা সুধি পালে শিক ব লাগব যাম দে
পাৰী পুটুকে শিকবা পাৰী।
অ সেইয় ত সেইটোয়ে মানুহৰ আগ্ৰহে মেইন দে হ'ব দে তে
দে দে পিছত কৰবি উ।